অ' শুনিছো শুনিছো। অ' ভালকে শুনিছো।
অ' কি কৰি আছে?
এনেই আছো তুমি কি কৈ আছ?
ই এনে আছো, তাৰ পৰা ঘৰত ভাত পানী সকলোৱে খালে?
উম, সকলোৱে খালে, অ' তুমি কি তুমি ভাত খালানে নাই?
খালো, খালো, খালো।
ঘৰত খবৰ খাতি?
খালে খালে, খবৰ খাতি ঠিকেই বাৰু তোমালোকৰ?
আমাৰো চবৰে ঠিকেই।
অ'। এতিয়া এনেই কি কৰি আছা বাৰু?
এনেই আছো আৰু কি কৰি আছো একো কৰা নাই।
অ'।
অ' তুমি এটা খবৰ পাইছিলা নেকি?
কি খবৰ বা?
এইটো আমাৰ গাঁৱৰ যেন মানুহ এজন ঢুকালে।
অ' এই ল'ৰাটো ন সৰুকে বেছি ডাঙৰ হোৱা নাই সেইটো
অ'
অ' গ'ম পাইছো। এইবিলাক মানে আজিকালি কি এইবিলাক মদ খাই এইবিলাক ল'ৰা ছোৱালী বিলাক মানে আজিকালি মদ চদ খাই এইবিলাক মানে পুৰা কি ক'বা আৰু
অ'
এইবিলাক সেইকাৰণে হ'ল মৰিলে।
আমি এনেকুৱা মদৰ মানে মদ খোৱাৰ ওপৰত কিবা এটা কৰিব লাগিছিলে গ'ম পাইছনে নাই।
হয়, হয়।
নহয় নহয় নতুন প্ৰজন্ম ধ্বংস হৈ যাব মানে এনেকা হ'লে।
হয়, হয় এই মদৰ মানে আমি আমাৰ নিজৰ গাঁৱৰ পৰা মানে আমিয়ে এই মদতটো বন্ধ কৰিব লাগিব গ'ম পাইছে, এই নৱপ্ৰজন্মই ডাঙৰ খিনিতো কথা থা নাই এই নৱপ্ৰজন্মৰ এই সৰু সুৰা সৰু মানে ডাঙৰ ডাঙৰ মানে উঠি অহা নৱপ্ৰজন্মখিনি মানে মদ চদ ভাং এইবিলাক মানে বিভিন্ন খাই পিনি মানে সিঁহতে মানে ঘৰত হুল স্থুল কৰে, পৰিয়াল সমাজৰ মানে ক্ষতি ক্ষতি কৰে মানে ক্ষতি কৰে মানে গোটেই ঘৰ হুলস্থ
হয়, হয় অ' ঠিকেই কৈছে। এইটো গাওঁৰ মাজে গাওঁ যোন ল'ৰা মৰিছিলে ন' তাতো বেছি বয়স হোৱাই নাছিলে।
হয়, হয়।
ইমান সৰু পৰা মদ খাই এনেকা এনেকা হৈ গৈছে ল'ৰাটো আচলতে ইমান সৰুতে মদ খাব নালাগে আছলতে।
হয়, নহ, নাই এইটো হ'বই কাৰণ মদ খালে শৰীৰৰ বিভিন্ন অংগ যেনে যকৃত ধৰা হৃদ যন্ত্ৰ মানে হাওফাও এইবিলাক মানে ক্ষতি হ'বলৈ ধৰে মানে আৰু স্মৃতি শক্তি সিহঁতে পঢ়া ল'ৰা আছিল স্মৃতি শক্তিও আৰু চিন্তা ক্ষমতা কমি যায় মদ খোৱাৰ ফলত গম পাইছা। ফলাফলটো বেয়া দেখা যায় এয়া দেখিলিয়ে নহয় দেখ আমি মানে দেখিলেইে নহয় এতিয়া মৰিলে ফলাফল
এই কি কৰিবা আৰু এইবিলাক মানে আমি মানে নতুন প্ৰজন্ম মানে এইবিলাক মানে মদ, চদ যেন খাই আছে। তাৰ ওপৰত মানে আমি মানে সজাগতাৰ সৃষ্টি কৰিব লাগে।
ম কৰিব লাগিছিলে। আমি এইবিলাক মানে কেইটামানে গোট খাই, গোটেই গাঁওৰ মানুহে কেইটামান সেনেকে নৱপ্ৰজন্ম বিলাক আজিকালি বেছি মানে মদ, চদ খোৱা হৈছে সেইবিলাক মানে বন্ধ কৰিব লাগে। তেতিয়া তাতে মানে এই মানে লগ লগৰীয়া লৈ পিনি মানে ক'ৰবাত কবি সোমাই পিনি এনেকে মদ চদ খুৱাই থকা আজিকালি মানে প্ৰায় দেখা যায় মানে সেইবোৰক মানে পুৰা ধৰি লৈ বা এনেকে পুৰা মানে কিবা এটা মানে কোবাবই লাগে আচলতে সিহঁতে মদ চদ খাই থকা জেগাতে সিঁহতে মানে এই ভা অ, ভাং, চাং খাই পিনি মানে এই বেয়া বস্তু মদ জাতীয় এনেকে ভাং, চাং বিভিন্ন ধৰণৰ বস্তু খাই এতিয়া মানে ঘৰত অশান্তি সৃষ্টি কৰে মাক-বাপেকৰ পৰা পইচা খোজে। মানে উ, দিব নোৱাৰিলে মাক-বাপেকে মাৰিবলৈ ধৰিছে আজিকালি ল'ৰা-ছোৱালী বিলাক এনেকুৱা দেখা গৈছে।
এই মানে আচলতে মানে না সিহঁতে মানে এইবিলাক মদ-চদ খোৱাৰ ফলত কি, কি হয় বুজি নাপায় মানে এনে মানে সিহঁতে মানে পুৰা মানে মানে চ, চৰবত খায় মানে পুৰা মানে ষ্টাইল বুলি ভাবিলো এইবিলাক মানে সিহঁতে বুজি নাপালো খালে মানে কি, কি হয় এইবিলাক যেনেককা তুমি কৈছা যকৃত কিডনী এইবিলাক চবতো বেয়া হৈ যায় না আৰু মগজু চিন্তা শক্তি এইবিলাক নাইকিয়া হৈ যায়।
হয়, হয়।
লেখাতে বুজিয়ে নাপায় মানে কি কৰিছে মানে মোৰতো যে কিমান বেয়া বস্তু এ বুজিয়ে নাপায়।
হয়, হয় আৰু সিহঁতে মানে আচলতে এই ন সৰু, সৰু এ যেন সিহঁতৰ মানে এই কিডনী জে সেইবোৰ মানে, মানে মানে সৰু মানে, মানে কি মানে সৰু হৈ থাকে মানে সেইবিলাক সোনকালে মানে বেয়া হবলৈ মানে সহজে মানে নিজৰ এই শৰীৰৰ অংগবিলাকো সেইকাৰণে মানে এইবিলাক মানে প্ৰায় সিহঁতে কমকে খাব লাগে কিন্তু কি হৈছে আজিকালি সিহতে তে মানেছিকৈ বহাবলৈ লৈছে কমাবলৈ চোৱা নাই সেঁতে মানে খাইছে সে উলটা প দে খালতে
এইবিলাক মানে আচলতে মানে এইবিলাক সিহঁতৰ মানে পুৰা মানে সিহঁতক মানে এইটো বুজাব লাগে যে মদ খালে কি, কি হয় আৰু মদ খোৱাৰ ফলত কেনেককা ধৰণৰ বেমাৰ, আজাৰ হয় আদিৰ বিষয়ে মানে সিহঁতক বুজাব লাগে আচলতে। মানে সিহঁতম আচলতে মানে মায়েক, বাপেক স, সেইবিলাক মানে মদ ভাং, চাং আদি খোৱ ব মানে অলপ গুৰুত্ব দিব লাগে।
হয়, হয়, হয়, হয়, হয়, তুমি এইটো ঠিক কথা কৈছা।
আচলতে মাক বাপেকে ভাল, ভালছে কব লাগে যে সিহঁতে এইবিলাক মদ, চত নাখাবি। আচলতেটো ল'ৰা-ছোৱালীটো নামানেও মানে মদ হাতে মানে এইবিলাক মানে পঢঠিয়া চুৰ কৰিলো মদ খাবই মানে।
হয় হয়
সিহঁতৰ মানে সহত মানে আচলতে গাইডেঞ্চো কমি আছে মানে ভাল চ গাইডেন্ঞ্চ দিব লাগিব মানে মদৰ ওপৰত কেনেকে খালে এনেকে খালে কি
হয় হয় হয় সহতে এইবোৰ মানে মৎ চত খাই এতিয়া যেনে ধৰা মৎ চত খাই মানে বাইক চাইক বা ধৰা কেনেবা ধৰণৰ বহুত বেয়াকে চলোৱা দেখা যায় তাৰ ফলত আনকো আনকো মানে আনকো মানে বেয়া মানে আনকো এক্সিডেণ্ট কৰাই দিয়ে ভালকে অহা মানুহজনক এই মদ চদ খাই পিনি
এতিয়া কি কবা এইটো শৰ্মা ল'ৰাটো যেন এইটো যেন পুৰা ড্ৰাগ চাগ খাই পিনি পুৰা বাইক এনেকাা স্পিডৰ স্পিডত চলাই থাকে মানে তহতোনে এইবিলাক কি কৰিছে বুজি নাপায় মানে ড্ৰাগছটো যেন কিমান বেয়া অৱস্থা তাতে বুজিয় নাপায়
হয় হয়
আচলতে এইতিয়া আৰক্ষীয়ে মানে এইবিলাক মানে পুলিচ বা চৰকাৰে মানে এইবিলাক মানে ড্ৰাগছৰ ওপৰত আৰু মদত মানে অলপ কিবা কিবি মানে কিবা কিবি প্ৰচাৰ চলাব লাগে মানে
হয় হয় আজিকালি এই মদ জাতীয় বস্তু বিলাকত চলাও দেখা যায় কিন্তু বেছি কম পৰিমামানে দেখা যায় মানে এই মদৰ ওপৰত
অ এইবিলাক মানে অলপ আন্দোলন টাইপৰ হ'ব লাগে মানে মানে ম চত বন্ধ কৰা আলু বিলাক ম চত খোৱা কমা
হয় ডাঙ আন্দোলন এটা হব লাগে কাৰণ এইগিলা মৎস ডাঙৰ মানুহ খোৱাাতো একো কথা নাই এই নৱপ্ৰন্ম খিনি মানে ইমানেই বেয়া হৈ গৈছে মদ খাই পিনি মানে এয়া মানে অভদ্ৰ এনেকা কাম বোৰ কৰি ফুৰিছে মানে বেয়া বেয়া
উম হয় ঠিকে কৰি আছেি কি ক'বা এইবলাক মদ চ ইমান খাই আৰু সহত এতিয়া কিমানো কিডনী ফেইল হৈছে বা কিমানো কেনেকে হাৰ্ট ফেইল হৈছে কেঞ্চাৰ চেঞ্চাৰ মদ খৰা হল বুজিে নাপাই
হয় হয় মানে সিহঁতে সৰু সৰু সৰু কালতে মানে সিহঁতে মানে নিজৰ মানে জীৱনটো নিজে ধ্বংস কৰি লয় মানে এই মদ জাতীয় বস্তু খায় হ সিহতে মানে সহ মানে সিহত সৰুতে মানে সিহঁতে ম মানে মৃত্যুত্ৰ নিজে নিজে বাচি যা সতে ইমান সৰু কালতে হেতে আচলতে সিহঁতক মানে সৰু পৰাই মানে সিহঁত সিহঁতে মানে লগে পাই পিনি মানে বেয়া হৈ যায় আচলতে লগ লগেবিলাকে আচলতে ভাল নহয় আজিকালি এই প্ৰন্ নৱপ্ৰজন্মৰ মানে লগ লগেবোৰ ভাল নহানাই এই মানে এটাই আনটোক দেখি মানে এনেকে মদ চদ মানে এনেকে খাই খাই মানে মানে এনেকে সিহঁতে উৎপাত কৰি ফুৰে বা এনেকে ধৰা আৰু ইেইটোৱে সেইটোোক দেখ মান এনেকৈ খাই পোৱা দেখা যায় মানে
অ হয় হয় এইবিলাক মানে এই লগৰ সমহ মানহে দুখ আছে দেই মানে লগৰ সহ মিলি সিহঁতে পুৰা মদ চদ খায় মানে কিবা কিবি আৰু পঢ়া শুনাতো সিহঁতৰ ধানণ্দাই কমি গৈছে মানে মৰত
হয় সেইটো মানে স্মৃতি শক্তি এইবিলাক মানে স্মৃতি শক্তি পাহাৰ শক্তি এইবিলাক বেছি হৈ গৈছে মহ মদ ভাং এইবিলাক মানে মদ জাতীয় বস্তুবিলাক খাই মানে
এনেতে মানে সিহঁতে অকল মদৰ চিন্তা অকল মদৰ চিন্তা কৰিবলৈ লৈছে
উম সিহতে মানে পঢ়া শুনা চিন্তা কৰো বাদ দিলে অকল মানে মদ খোৱা ধ্া স্কুল গ'লেও আজিকালি কিছুমানে স্কুল নাযায় তহঁতে আকৌ কি কৰে এনে নামত স্কুল যায় সপিনে মদ খোৱা ধানদাত মাৰি থাকে এনি টাইম মদ আমাৰ স্কুলতো অ আমাৰ কলেজতো দেখা যায় তো এনেকুৱা অকনমান স্কুলো নামত আহে এইখিনে মত, খাই পুৰে বেলেগ জেগাত গুচি যায় খাবলৈ। প্ৰায় দেখা যায় আমাৰ ইস্কুলত।
আমি মানে এতিয়া না, এইবিলাক মানে নৱপ্ৰজন্ম মানে এইবিলাক জনাব লাগিব। আমি নজনালে কোনে জনাব? মানে সিহঁতক মানে এনেকুৱা মনটো মানে ড্ৰাগছ চ্ৰাগ এইবিলাক খোৱাৰ ফলত কি কি হয় সকলো কথা জনাব লাগিব আৰু মানে এ বিলাক গাঁৱত মানে, এইবিলাক মানে সৰু ডেকা চবকে মানে এইবিলাক খাবলৈ বন্ধ কৰিব লাগিব আৰু কমাব কব লাগিব। আৰু এইবিলাক মানে, এইবিলাক বস্তু দূৰত থাকিব ক'ব লাগিব। চবকে মদ- চদৰ পৰা
হয় তুমি ঠিক কথাই কৈছা বাৰু, আচলতে, এই গাঁৱৰ মানুহখিনি আমি একতা হৈ পিনি মানে এই নৱপ্ৰজন্ম খিনিক মানে, ভালদৰে মানে বুজাই পিনি যে এইবিলাক খালে কি হয়, কি নহয়, এইবিলাক মানে ভালকে বুজাব লাগে। তেতিয়া মানে এইবিলাক খাই মিনি, খাই পিনি, এনেকা মানে এনেকুৱাই উৎপাত কৰা দেখা যায়। মানে গাঁৱতো উৎপাত কৰে বা বেলেগতো মানে কবাত ফাংচন হ'লে কিবা খালে মদ চদ খাই পানে মানে, এনেকোৱাই উৎপাত কৰা দেখা যায় আজিকালি মানে মানে কি
সিহঁতে বুজিয়ে নাপায় কি কৰিছে
উম
অকল মদৰ চিন্তা, মানে আচলতে মদটো মানে সিহঁতে মানে এতিয়া মদটো বহুত বেয়া বস্তু হৈছে টো বুলি সিহঁতে গমেই নাপায় সিহঁতক মানে আমি মানে কিবা এটা উপায় কৰিব লাগিব উপায় নাই আৰু আমি মানে মদ খোৱাটো বন্ধ কৰা দিব লাগিব সিহঁতক।
হয় হয়।
আৰু আজিকালি এইবিলাক ৱাইনচপ- ছোৱাইন চপ বহুত খুলিছে না।
উম।
সেইবিলাকো মানে বহুত
অ, এই মানে ৱাইন শ্বপ বিলাকো মানে এনেকুৱা এটা ৰোল বনাব লাগে, যাতে মানে এই সৰু ল'ৰা ছোৱালী মানে সৰু ল'ৰা ছোৱালী বিলাক মদ দিব নালাগে সিহঁতে ৱাইনছপ বিলাকে কি কয়, মানে সৰু ল'ৰা ছোৱালীক দেখিও মানে অকল সিহত পইচা চিন্তা। সিহঁতে সৰু ল'ৰা নে, ডাঙৰ ল'ৰা নাচায়, সিহঁতে মানে সৰু ল'ৰা আহিলেও প মানে এই মদৰ বস্তু সিহঁতে মানে, সিহঁতৰ কিবা ৱাইন চপৰ বস্তু মদ খিনি দিব। মানে ডাঙৰ আহিলেও দিব এই সৰু খিনিক আচলতে দিব নালাগে সেহঁতে আকৌ কি কৰে ডাঙৰ খিনিকো দিয়ে পইচা পইচাৰ কাৰণে, সেইটো আচলতে বনে কৰি দিব লাগে। সেইটোৰ মানে, নিয়ম এটা বনিবই লাগে।
এইটো আ আচলতে মানে এই ডাঙৰ যেন যোনবিলাক ডাঙৰ মানুহ,
হয়।
সিহঁতে মানে এইবিলাক মদ খাই দেখাবই নালাগে সিহঁতক মানে মদ পানী আৰু মানে সিহঁতে যদি মদ খাইছে আৰু মানে এৰিবলৈ চেষ্টা কৰিব লাগে।
হয়- হয়।
এনেকুৱা বহুতো মানে ঔষধ পাতি আছে নহয় যোনবিলাকে মদ চদ এৰাই নিকটিন এইবিলাক ধৰণৰ কিছুমান মানে ঔষধ আছে। যোনবিলাক খোৱা মানে খোৱাৰ ফলত মানে অলপ চলপ মদ চদৰ প্ৰতি আগ্ৰহ, কমি যায় মানে।
হয়- হয়- হয়- হয়।
এইবিলাক মানে সিহঁতে মানে ব্যৱস্থাই কৰিব লাগিব।
হয় হয়
যাতে সহতে মদ- চদ ডাঙৰ বিলাক মানে ডাঙৰ মানে ডাঙৰ মানুহ বিলাকক, ফলতো এইবিলাক হৈছে মানে সিহতক দেখি, দেখি সৰু, সৰু মানুহবিলাক
হয়, হয়,
এতিয়া ভৰা়টো কমাব লাগিব মানে ডাঙৰবলাকো বুজাব লাগিব। আৰু মানে সিহঁতকো এৰিব কব লাগিব।
হয়, হয়, হয়,
হ'ব তেতিয়া ঠিকেই আছে।
অ, অ, হ'ব আমিও হয়, হয়, হয়, হয়।
হব।